শুনিআছানে।
অ' শুনিছো অ' আছো কোৱা।
অ' খবৰ ভালনে তোমাৰ?
আহ ভাল দিয়া, তোমাৰ?
মোৰো ভালে ৰবা ঘৰত চ'ব ঠিকে আছে।
অ' আছে
কলেজ গৈছিলা নে কি আজি?
আহ আজি কালি গুছিলো আহিলো অলপ আগতে।
অ' তুমি এতিয়া কি ব্যস্ত আছা নেকি?
নাই নাই ব্যস্ত নাই কোৱাচোন।
মই আজি তোমাৰ অলপমান ক্ৰিকেটৰ বিষয়ে তোমাৰ পৰা জানিব খুজিছিলো।
অ' কচোন ক্ৰিকেটৰ কি কি বা বিষয়ে তুমি জানিব খুজিছিলা।
তোমাৰ প্ৰিয় ক্ৰিকেটাৰ কোন।
মোৰ উত্তৰ ক্ৰিকেটাৰ হ'ল ৰোহিত শৰ্মা আৰু বিৰাট কোহলি।
তোমই ৰোহিত শৰ্মা আৰু বিৰাট কোহলি তোমাৰ কিয় প্ৰিয় পিছে।
হনো ৰোহিত শৰ্মাৰ যি তাৰ যি কেপটেনঞ্চি আৰু যি বেটিং এইটো মোৰ সবকে ভাল লাগে আৰু বিৰাট কোহলি তেওঁৰ যি বেটিঙৰ যি কভাৰ ড্ৰাইভ আৰু ষ্টেট ড্ৰাইভ ত' সেইবোৰ চাই কিনে মোৰ তেওঁলোকৰ অতি ভাল লাগে আৰু সেই দুটাকৈ বেটিং।
অ' তোমাৰ মোৰ প্ৰিয়। এইফালে হৈছে মহেন্দ্ৰ সিং ধোনী। মই তোৰ ভাল লগাৰ কাৰণ হ'ল অ' মোৰ তেওঁৰ ভাল লগা কাৰণ হ'ল, তেওঁৰ কেপ্টেইনশ্বিপ বহুত ভাল, তেওঁ ফিনিচিং কৰে লাষ্টত আহি কেনে সেই ফিলিংছ চাব বহুত ভাল লাগে আৰু তেওঁৰ কেপ্টেইন কোল কোৱা হয় তেওঁ শান্ত মনত থাকে সেইবাবে মোৰ মহেন্দ্ৰ সিং ধোনী বহুত প্ৰিয়। তুমি ক্ৰিকেট খেলানে
হয়, হয়। হয়, নিশ্চয় ক্ৰিকেট খেলো ক্ৰিকেট খেলি মোৰ ভাল লাগে। বলতো
তুমি এনে ক'ত ক্ৰিকেট খেলা।
মই এনেতো মই কচিং কৰো তোমাৰ এতিয়া আমাৰ ঘৰৰে কচিং চেণ্টাৰত।
অ' তুমি এনে লগৰ লগত ডৃষ্টিকৰ খেলিছা নেকি? তুমি পিছে কি কিমান ললয় ক্ৰিকেট খেলিলা।
মই আণ্ডাৰ ছিক্সটিন ডিষ্ট্ৰিকলে খেলিলো।
আনডাৰ ছিকচটিন ডিষ্ট্ৰিক্ট লৈকে খেলিলা নেকি এনেই তুমি লগ বন্ধুৰ লগত ক্ৰিকেট খেলা।
হা হ নিশ্চয় খেলো।
অ' তুমি তোমাৰ ক্ৰিকেটৰ কোনটো ফৰ্মেট তোমাৰ বেছি ভাল লাগে।
ক্ৰিকেটত মোৰ টি টুৱেন্টি ফৰ্মিহেতুকে এইটো অতি জনপ্ৰিয়তা লাভ কৰিছে ত সেইটো ফৰ্মেটৈ ভাল লাগে।
অ' তোমাৰ টি টুৱেণ্টি ফৰ্মেট ভাল লগাৰ কাৰণ। মোৰ মোৰো মোৰো টি টুৱেণ্টি ফৰ মেটে বৰ্তমান টাইমত বেছি ভাল লাগে। কাৰণ এই খেলটো বহুত দ্ৰুত গতিত আগবাঢ়ে আৰু বহুত ৰোমাঞ্চকৰ হয়। কিন্তু মোৰ এদিন ইয়াত ক্ৰিকেট খেল ভাল লাগে, কাৰণ ইয়াত বহুত ধৈৰ্য্য আৰু কৌশল দুয়োতাৰে বহুত প্ৰয়োজন হয়।
ন নিশ্বয় সেইটো অতি ৰোমাঞ্চৰ খেল হয় সেখন যেতিয়া ত আমাৰ পঞ্চাছ হাজাৰৰ টকা খেলৰ দিয়া সেইটো অতি ভাল লগা খেল
অ' কিন্তু বৰ্তমান তাইতো টাইমত টি টুৱেণ্টি খেলাতোৱে মানুহৰ বেছি টাইম নাথাকে সেইকাৰণে মানুহে টি টুৱেন্টি খেলাটো বেছিকে চাব বিচাৰে। সেইকাৰণে যিহেতু আই পি এল এনেকুৱা খেলাৰ প্ৰতিযোগিতাবোৰ ওলাইছে সেইকাৰণতে মানে টি টুৱেণ্টি খেলাটো চাই বেছি ভাল পায়।
অ' নিশ্বয়। পিছে তুমি ক্ৰিকেট খেলা ওপৰত কি কোৱা কোৱা
অ'তু তুমিতো ক্ৰিকেট খেলা তোমাৰ ক্ৰিকেট খেলাৰ ফলত তোমাৰ কি কি মানে তোমাৰ শাৰীৰিক কি কি ভাৱে বাঢ়িছে।
ক্ৰিকেট খেলাৰ ফলত আমাৰ যি শৰীৰ সুস্থ হৈ থাকে। হয় আমাৰ খেলা ধূলাত এই আমাৰ ঘাম ওলাই যাই ঘামৰ যি বীজাণুবিলাক গুচি যায়। ত ক্ৰিকেট খেলত যিহেতুকে বহুত কষ্ট হয় ত তেনেকুৱা আৰু তাৰোওপৰি ক্ৰিকেট খেলাৰ ফলত যি আত্মবিশ্বাস কিয়নো ক্ৰিকেট এটা দলীয় খেল ইজনে ইজনৰ ওপৰত ভৰষা কৰি কিনে খেলিব লাগে কিয়নো এজন এজনে খেলা খেল নহয় যিহেতু সেইটো ত' সেইটোৰ ফলত এজন এজনৰ পৰা আত্মবিশ্বাস এনেকুৱা আদি বহুতো ভাল হৈছে, লাভ হৈছে, আৰু মই ভাবো মই।
তুমি ইয়াৰ উপৰিও নিয়ম শিংখলতাও মানি চলা বা ধৈৰ্য্য আৰু পৰিশ্ৰম কৰাত ত'কৰাৰ শিক্ষাও পোৱা যায়, ক্ৰিকেট খেলাৰ ফলত। তুমি
মই ভাবচো।
ক্ৰিকেটৰ কাৰণে কি কি কৰিব লাগে বুলি ভাবা?
মই ভাবো যে কিয়নো কিছুমান ছাত্ৰ-ছাত্ৰী সপোন থাকে যে ক্ৰিকেট খেলি এদিন ইন ভাৰতলৈ খেলিম। ত' তাৰ ফলত কিছুমান মানুহে যে নিজৰ আৰ্থিক অৱস্থাৰ বাবে ক্ৰিকেট খেলিবলৈ নোৱাৰে। মই ভা- ভাবো যে চৰকাৰে তেওঁলোকক যিবিলাক ভাল খেলুৱৈ, তেহঁতক চিনাক্ত কৰি কেনে মই ভাবো যে তেওঁলোকক বিনামূলীয়া প্ৰশিক্ষণ দিয়ে। দি কেনে যে ভাৰতলৈ এইবিলাক যিবিলাক যি ভাল খেলুৱৈ আছে সেইবিলাকক যে পঠাই ভাৰতৰ টীমত খেলিবলৈ সক্ষম হয়। মই সেইটোৱে ভাবো আশা কৰো।
অ'।
তুমি, তোমাৰ মতে, তোমাৰ মতে লাগে নে অসমৰ চৰকাৰে বিদ্যালয়বোৰতো ক্ৰিকেট খেলা টো দিয়াৰ প্ৰয়োজন।
হয়, দিব লাগে কিয়নো, ছাত্ৰ-ছাত্ৰীসকলক বিদ খেলৰ বিষয়ে শিকাব লাগে। সৰুৰ পৰাই আৰু যে বিদ্যালয়ত খেল দিয়া হয়, সকলো বিদ্যালয়তে খেল পতা হ'ব। ত' তেতিয়া সকলো বিদ্যালয়তে খেলিব একেলগে ত' দেখিবলৈ পোৱা যাব কোনজন ভাল খেলুৱৈ ত' তাৰ পৰাও কিছুমান
চিনাক্ত কৰিব পৰা যাব যে এইবিলাক খেলুৱৈ আগলে ভাল খেলিবলৈ পাৰিব, তেনেকুৱা ৰাখিব লাগে তাৰ ফলত আৰু বহুতো শিক্ষা পাব ছাত্ৰ-ছাত্ৰীসকলে। ত' তেনেকুৱা।
অ'। অ'সেয়ে পঢ়া শুনাৰ লগতে খেল-ধেমালিও সমানে গুৰুত্ব দিব লাগে।
হয়, হয়, হয়। পঢ়াৰ লগত খেল খেলটো আগুৱাই নিবলৈ ছাত ছাত্ৰীসকলক প প্ৰশিক্ষণ দিব লাগে যে খেলুৱ একেলগে যায়, পঢ়িও যায় একেলগে আগবাঢ়ি যায়, সকলোৱে।
অ'ইত তা কেইদিনমান আগতে অ'সোধা। সুধাচোন।
অ' মই ক'ব কৈছিলো যে, কেদিনমান আগতে জনপ্ৰিয়তা লাভ কৰিছে এজন পোন্ধৰ বছৰীয়া খেলুৱৈ তুমি নিশ্চয় জা সেইকাৰণে জানা চাগে নিশ্চয় বৈভৱ সূৰ্য়বংশী, তেওঁৰ বিষয়ে তুমি কি ক'ব খোজা?
অ' বৈভৱ সূৰ্য়বংশী বহুত ভাল প্লেয়াৰ হয়। তেওঁ বহুত কষ্ট কৰিছে। ইমান কম বয়সতে তেওঁ ইমান সফলতা লাভ কৰিছে। তেওঁ বাকী বিলাক বেটছমেনত অ' কৰি তেওঁ বহুত ভাল খেলে। লগতে তেওঁ অলপমান দ্ৰুত গতিত ক্ৰিকেট খেলে জনতা আজি টি টুৱেণ্টি খেলতটো বহুত প্ৰচলিত সেইবাবে তেওঁৰ দ্ৰুত গতিৰ খেলটো সিমানে ভাল আৰু তুমি ত' চ গ'ম পাইছে চাগে কেইদিনমান আগতে অসম চৰকাৰে, অসম ক্ৰিকেট সন্থাই অসম প্ৰিমিয়াৰ লীগচ আৰম্ভ কৰিব খুজিছে। তুমি তাৰ বিষয়ে কি ক'ব বিচাৰা?
হয়, হয়। এইটো কৰাৰ ফলত আমাৰ কিছুমান খেলুৱৈ অসমৰ বহুত ভাল খেলুৱৈ আছে। তেওঁলোকে আই পি এলৰ চান্স খুব কম আজিকালি নোপোৱাই হৈছে অক্সনত যাই তেওঁলোকে। নিকিনে কোনো টিমে। ত' যেতিয়া আছাম প্ৰিমিয়াৰ লীগত খে খেলিব ত তেওঁলোকৰ যি খেল দেখিবলৈ পাব ত তেতিয়া তেওঁলোকৰ নিশ্চয় আই পি এল কিনিব আৰু আই পি এলত ভাল প্ৰদৰ্শন কৰাৰ ফলত তেওঁলোকে এদিন ইণ্ডিয়ান টিমত যাবলৈ সক্ষম হ'ব, আৰু অসমলৈ গৌৰৱ কৰি আনিবলৈ পাৰিব মই ভাবো তোমাৰ বহুত ভাল এটা। পদক্ষেপ লৈছে অসম ক্ৰিকেট সন্থাই।
অ' এইেটোও ভাল পদক্ষেপ লৈছে, কাৰণ অসমৰ পৰা বহুত। কম ক্ৰিকেটাৰ ইণ্ডিয়া বা আই পি এলত গৈছে, সেইবাবে ইয়াৰ ফলত বহুতো ভাল ভাল ক্ৰিকেটাৰ অসমৰ পৰা ইণ্ডিয়া বা আন্তৰাষ্ট্ৰীয় বিশ্ব ক্ৰিকেটত ওলাব এইটো ভাল পদক্ষেপ লৈছে।
এ
টি টুৱেণ্টি বিশ্বকাপটো ইণ্ডিয়া টিমে নিউজিলেণ্ডৰ টিমক ইমান বেয়াকৈ পৰাজয় কৰিলে তাৰ বিষয়ে তুমি ইণ্ডিয়াৰ টিমটোক কি ক'ব বিচাৰ
যি বেটিং বেটিঙৰ বলতে জিকিবলৈ পোৱা বুলি ক'ব, ক'বলৈ গ'লে ভুল নহব।
কেন ত সিঙৰ আমাৰ যি চন্দু চেমচং তাৰ উপৰিও কিষণ কিষণ গোটেইবিলাকে যি খেলি কেনে যিহেতু নিজ ইংলেণ্ডক বিশ অভাৰত দুশ পাঁচপন্ন ৰাণ মাৰিছে, তাৰ ফলত নিউজিলেণ্ডে বহুতো সমস্যয়াটো পৰি গৈছে। কিন্তু তেওঁলোকে সেইখিনি ৰাণ মানে শেষ কৰাটো বহুতো কঠিন হৈ পৰিছিল। তেওঁলোকৰ বাবে সেইবাবে বেটিংৰ কাৰণে মই ভাবো আৰু বেটিং জিকাইছে আৰু নাইক মল এইঠ ফাইভ ওৱান বাৰু
মই ক্ৰিকেটৰ বিষয়ে এয়ে ক'ব বিচাৰো যে ক্ৰিকেট খেলাটো বহুত ভাল হয় মানুহৰ মানুহে ক্ৰিকেট খেলিব লাগে। কাৰণ ক্ৰিকেটত বহুত আগলৈ বাঢ়ি যোৱাৰ কমতা থাকিব ব মানুহৰ কাৰণ ক্ৰিকেট খেলি মানুহে বহুত আগলৈ বাঢ়ি যায় আৰু ক্ৰিকেট খেলাত তোৰ ফলত মানুহে বহুতো শাৰীৰিক বা নিজৰ স্বাস্থ্যৰ মনোযোগ বৃদ্ধি পায় লগতে দলীয় ভাৱে কাম কৰাৰ অভ্যাস গঢ়ি তোলে। সেই ক্ৰিকেট খেলাটো মানুহে যদি বেছি আগলৈ বা এনে প্ৰফেচন হিচাপে ক্ৰিকেট নৈ লয় তথাপিও ক্ৰিকেট খেলিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে।
একদম ঠিকে কথা কৈছা তুমি।
অ।
আজি তোমাৰ পৰা ক্ৰিকেট বিষয়ে জা জানিলো ভাল লাগিল।
অ মোৰো আজি তোমাৰ লগত ক্ৰিকেটৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল। ধন্যবাদ আকৌ লগ পাম।
অ অ আগতে কথা পাতিম আজিলৈ ৰাখিছো দিয়া।
অঁ।